অ'
হেল্ল', হেল্ল'! কি কৰিছা।
কি কৰিছা? মই এনেই আছোঁ।
অ' তোমালোকৰ কিবা পেপাৰ এখনৰ হ'ব বুলি যে, শুনিছিলোঁ।
অ' ইণ্টাৰ্ণশ্বিপ।
অ' ইণ্টাৰ্ণশ্বিপ কৰিব নোযোৱা?
ইণ্টাৰ্ণশ্বিপ কৰিবলৈ যাম অকণমান লাহেকৈ যাম তুমি নোযোৱা।
মই আজি নগ'লো, কালিয়াপাহে তোমাৰ কণ্টিনিউ মানে সদায় যাম আৰু।
অ', অ' ঠিকে আছে বাৰু, এ গৰমো বহুত দিছে।
গৰমো বহুত দিছে হেৰি এফালে যাওঁ বুলি ভাবিছিলোঁ, তুমি এনে আছা নেকি?
ক'লৈ যাব বা।
এই মানসিক স্বাস্থ্য তোমাৰ যে, আমাৰ ইয়াত যে, আছে যে এখন।
অ', অ'।
অ' যাব নেকি?
মানসিক স্বাস্থ্য কেন্দ্ৰ। কি, কি হৈছে তোমাৰ মানসিক স্বাস্থ্য কেন্দ্ৰত যাবলৈ।
মোৰ একো হোৱা নাই, মোৰ মানে ঘৰৰ ওচৰৰ মানুহ এজনী হৈছিলে সেইটো কাৰণে মই এপাক যাওঁ।
উম, উম।
অ' তাত কেনেকুৱা ধৰণৰ চিকিৎসা বিলাক হয় বাৰু।
তাতে মে-মেইনলি মানে, মুখ্য ভাৱে তোমাৰ মানে মানসিক স্বাস্থ্যৰ পৰা তোমাৰ যিখিনি আমাৰ মানে সমস্যা মানুহৰ, মানুহখিনি আজি আজি কালি ভুগি আছে। আজিকালিটো জানাই মানুহখিনি অলপানে, অ' মানে অকমান কথাতে তোমাৰ অত্যাধিক চিন্তা কৰে, তাৰ ফলত তোমাৰ মানসিক চাপ বৃদ্ধি পায় আৰু সেই মানসিক চাপ বৃদ্ধি হোৱাৰ ফলতে তোমাৰ এই মানে মানসিক স্বাস্থ্যটো মানে গুৰুতৰ ভাৱে ক্ষতিপূৰ্ণ হয়, যেনেকে আমাৰ চা স্বাস্থ্যই পৰম ধৰ্ম বুলি নকয় জানোঁ। তেনেকে তোমাৰ মানসিক স্বাস্থ্য আমাৰ কাৰণে আৰু আৰু বেছিয়ে পৰম ধৰ্ম হ'ব। কাৰণ তোমাৰ কিয় তোমাৰ মানে কি এ এতিয়া তুমি নি-নিজে চিন্তা কৰি চোৱাচোন, তোমাৰ এতিয়া গাটো বোলে বেয়া, বাত তোমাৰ মনতটো বোলে বেয়া, তোমাৰ তেতিয়া হ'ব নেকি কোৱাচোন বা গাটো ভাল মনতটো বেয়া, তেতিয়া তোমাৰ কিবা কৰিব পুলিচ
অ' সেইটো হয় বাৰু। সেইটো হয় বাৰু। কিন্তু মানে তোমাৰ, মানে মানুহৰ মানে তোমাৰ চিন্তা ধাৰাৰ ওপৰত বেছিকে চিন্তা পাতি কৰিব নালাগে, কাৰণ স্বাস্থ্য তেতিয়াহে ভাল থাকিব, তুমি বেছি চিন্তা কৰিলে তুমি ক্ষিনাই যাবা, মানে তোমাৰ চকু গুৰি হাল ক'লা হৈ যায়।
সেইটোৱে সেইটোৱে মানুহে যিমান চিন্তা কৰিব, যিমান মানসিক চাপ বৃদ্ধি পাব সিমান মানুহৰ বেমাৰ আজাৰ হ'ব মানসিক স্বাস্থ্য আৰু বেয়া হ'ব। আৰু বৰ্তমান সময়ত এই সামাজিক মাধ্যম-। সামাজিক মাধ্যমে মানুহখিনিক বেছি তোমাৰ হেৰি কৰি পেলাইছে। মানসিক চ চাপত ভুকাইছে কাৰণ চোৱা-। মানে সামাজিক মাধ্যমত-। সামাজিক মাধ্যমত কি হয় মানুহখিনিয়ে নিজৰ এটা ভুৱা-। জীৱন এটা তোমাক উদঙাই ধৰে ন সেই জীৱনটো চাই আমাৰ-। মানে সাধাৰণ মানুহখিনি মানে অনুপ্ৰেণিত হ'ব যায় আৰু নিজকে মানে বেলেগটোৱে ক'ম বুলি-। তোমাৰ মানে ধৰে আৰু সেই হিচাপত তোমাৰ মানে সেইটো এটা চিন্তা যে-। অমুকে এইটো কৰি আছে মই কৰিব পৰা নাই। বাট সেই জীৱনটো যে এটা-। ভুৱা জীৱন সেইটো কোনেও ভাবি নাচায়।
অ। সেইটো হয়। কিন্তু মানুহৰ চিন্তাধাৰাৰ ওপৰত লক্ষ্য কৰিব লাগে। ইমানো। বিশেষ চিন্তা কৰিব নালাগে। কাৰণ মানুহৰ জীৱনটোতনো কি আছে।
হা।
হ'লো মানুহৰ জীৱনটোত, নো কি আছে? এই মানুহৰ জীৱনটোতনো কি আছে? ইমান চিন্ত ধাৰা যে কৰি থাকে মানুহ বোৰে।
সেইটোইটো মানে। এটা মানে, হোৱা তোমাৰ এটা যেতিয়া জীৱন এটা তুমি দেখা পাবা বেলেগৰ, তোমাৰো নিজৰো মন যাব যে মই জীৱনটো,। যি হওক। বাত জীৱনশৈলী যে চবৰে একে নহয় সেই কথাটো মানুহে পাহৰি যায়।
সেইটো হয়। সেইটো কথাবোৰতে মই গুৰুত্ব সহকাৰে লওঁ। তাত তোমাৰ, ট্ৰিটমেন্ট মানেে চিকিৎসা সমূহ ভালেই নে?
চিকিৎসা সমূহ মই যিমান দূৰ জানো ভালেই, আৰু তোমাৰ তাতে মুক্ষকে তোমাৰ মানে বাহিৰৰ চিৎ। উৎস সকলো আহে ন, আৰু সেইখন মইজনাত আমাৰ। উত্তৰ-পূ্বত একমাত্ৰ মানসিক স্বাস্থ্য কেন্দ্ৰ, ত' নিশ্চিতভাৱে ভালে হ'ব।
অ', তাত তোমাৰ কিবা, পুলিছ-চোলিছ বহুত থাকে। তাত কিবা মানে কি এনেকুৱা ধৰণৰ চিকিৎসাসমূহ হ'ব পাৰে?
তাতে মানে পুলিছ থকা খিনি মানে তোমাৰ কি আৰক্ষী নিয়োগ হৈ থকা খিনি মানে কি হয় যিখিনি মানে। অত্যাধিক তোমাৰ মানসিক চাপত আক্ৰান্ত হৈ আছে মানসিক স্বাস্থ্য যিখিনি যিসকলৰ অত্যাধিক বেয়া। সেইসকলৰ তাত। যে তোমাৰ মানে ৰাখি থয় আৰু সেইসকলে যা মানুহক অনয় মানুহক তোমাৰ। আক্ৰমণ কৰিব নোৱাৰে বা কিবা কৰিব নোৱাৰে সেইকাৰণে তাতে আৰক্ষী নিয়োগ কৰে। হা সেইকাৰণে যাতে আৰক্ষীয়ে নিয়োগ কৰে।
অ', অ। এ মই তোমাৰ মানে এটা কথা শুনিছিলোঁ দেই বাৰু, শুনিছা?
শুনিছো কোৱা।
এই মই এবাৰ কথা এটা শুনিছিলোঁ মানুহৰ বোলে এনেকুৱা চিন্তা ধাৰা হ'লে মানে। তাৰ পৰাৰা বোলে এটা মেডিচিন দিয়েোমাৰ ষধটো হৈছে তোমাৰ মানে এতিলেট টবলেটো খালে বোলে তোম। টোপনি বহুত টাইম হয় আৰু টোপনি বহুত হ'লে মানে মানুহবোৰৰ বোলে চিন্তাধাৰা বোলে কম হয়।
অ টোপনি তুমি যিমান টোপনি যাবা পাৰা তোমাৰ সিমানে ভাল নহ তুমি টোপনি গ'লে তুমি এইবোৰাক। ভাবিবলৈ সময় নাইহ'বা ততিয়া তোমাৰ এইবিলাক প্ৰব্লেম নহয়েই। সমস্যা তুমি এইবিলাকৰ সমস্যাৰ সন্মুখীন নোহোৱা কিন্তু। সেই টোপনি যোৱা মেডিচিন টো মোৰ হিচাপত খাবলৈ নালাগে কাৰণ সেই মেডিচিন টো অত্যাধিক। আমাৰ কেমিকেল যুক্ত তাৰ পৰিৱৰ্তে আমি কি কৰিব পাৰো। আমি আমাৰ মানসিক চাপ মানে নিয়ন্ত্ৰিত কৰিবলৈ আমি। ধ্যান কৰিব পাৰো, আমাৰ যোগ কৰিব পাৰো। আমি এ দুনৈ দৈনিক ভাৱে আমি ব্যায়াম কৰিব পাৰো। আমি যিমান পাৰো আমি আমাৰ মোবাইলটোৰ পৰা আমি চচিয়েল মিডিয়া আমি দূৰত থাকিব পাৰো। এইখিনি কৰিলে যথেষ্ট তুমি আৰু কোনো ধৰণৰ ঔষধ বা দৰব খাব নালাগে।
আৰু তোমাৰ এই আমাৰ এতিয়া বৰ্তমান ইউটিউব তোমাৰ ফেচবুক, ইনষ্টাগ্ৰাম এইবোৰ বেছিকে চাই থকাৰ ফলত মানুহবোৰৰ মেণ্টেলিটি মানে অসুবিধা হৈ
সামাজিক মাধ্যমে মানুহখিনিক এক প্ৰকাৰে ভাল কৰিছে যদিও কিন্তু বহুত সেইফালে মানুহখিনিক বেয়া কৰিছে, কাৰণ সামাজিক মাধ্যমখিনিয়ে তোমাৰ কি কৰিছে আমাৰ মানুহখিনিক মানে তোমাৰ এক প্ৰকাৰে মানে বাজ্যিক দুুনীয়াখনলৈ মানে বাজ্যিক যোনখন পৃথিৱী সেইখনলৈ ফালে বেছি তোমাৰ ঠেলি দিছে, মানে নিজৰ ভিতৰৰ ভিতৰৰ স্তৰতো চোৱা বাদ দি মানুহে কি কৰিছে যে মই তোমাক অলপ আগতে কলো যে এ অমুকে গাড়ী এখন কিনিছে, অমুকৰ পুতেকে গাড়ী এখন কিনিছে সি দেখোন চচিয়েল মিডিয়াত চৰি সামাজিক মাধ্যমত এ ফটোখন দিছে, ময়ো দিওঁচোন মইও কিনো সেই সেইটো সেই হিচাপত গৈ পেলাই বহুত মানুহে নিজৰ জীৱন ধ্বংস কৰিছে। আকৌ দেখিছে বহুত ল'ৰাই তোমাৰ উম উম নিশাযুক্ত বস্তু নিচাযুক্ত বস্তু গ্ৰহণ কৰিছে, সেইখিনি দেখি পিনে আমাৰ কিছুমান যুৱচামে তোমাৰ সেই একেখিনি বস্তু কৰিবলৈ গৈ পিনে আকৌ নিজেই মানে সমস্যাৰ সন্মুখীন হৈছে।
সেইটো হয়, মানে তোমাৰ আনক দেখি মানে নিজে সেইটোলে তুলনা কৰিব নালাগে কাৰণ নিজে যোনটো ইনকাম কৰিছে সেই ইনকামটো ফলত হে হব মানুহৰ
সেইটোৱে সেইটোৱে নিজৰ জীৱনশৈলীৰ লগত আনৰ জীৱনশৈলী মিলাবলে গলে নহব। এই কথাটো আমাৰ মানুহখিনিয়ে বুজি নাপায় আৰু ৰোগসমূহত আক্ৰান্ত হয়, মানে আমি মুখ্য ভাৱে তোমাৰ এই মানসিক উম যোনটো স্বাস্থ্য আমাৰ সেই মানসিক স্বাস্থ্যটো বেয়া হৈ যায়।
আৰু তাত যে তোমাৰ তুমি চাগে দেখিছা ৱালসমূহ ইমান ওখ ওখ দিছে দেখিছা।
সেইটোৱে মানে চোৱা মানসিক বিকাৰগ্ৰস্ত এজন ৰোগীয়ে তোমাৰ যিকোনো কাম কৰিব পাৰে, তেখেতৰ এতিয়া মানে একো নাথাকে ন তেখেতৰ তোমাৰ এতিয়া মগজুটোত একো নাথাকে। ত' সেই কাৰণে যাতে তেওঁলোক পাৰ হৈ আহিব নোৱাৰে সেই সূত্ৰে তোমাৰ ৱালসমূহ ইমান ডাঙৰ ডাঙৰ কৰিছে।
উম তোমাৰ ছাইডে তোমাৰ সেইবোৰ তা সেনেকোৱা পৰিৱেশত তোমাৰ হুলস্থ টোল হবও নিদিয়ে, তাত কিন্তু তোমাৰ ম পৰিৱেশটো চাইছো বহুত সুন্দৰ পৰিৱেশ দেই বাৰু।
পৰিৱেশো সুন্দৰ আৰু তাতে তোমাৰ ৰোগীসকলক বহুত পুষ্টিকৰ খাদ্য যোগান ধৰে, মানে সেই পুষ্টিকৰ খাদ্যসমূহ যদি তুমি আমাৰ সাধাৰণ মানুহে খায় তুমি মানে বহুত কম দিনতে শকত হৈ যাবা আৰু।
মানে স্বাস্থ্য ভালে ভাল হ'ব আৰু।
বহুত পুষ্টিকৰ খাদ্য যোগান ধৰে মানে অত্যাধিক!
অ মানে তোমাৰ এই তোমাৰ এই মগজুটোত আমাৰ বেছিকে কচ ত দিব নালাগে তুমি। হয় নে নহয় কোৱা?
নাই নাই মগজুত কষ্ট দিব নালাগে, আৰু তুমি যিমান পাৰা সামাজিক মাধ্যমৰ পৰা দূৰত থাকিব লাগে।
তাকে সামাজিক মাধ্যমৰ পৰা দূৰত থাকি মানুহ বোৰে আজিকালি এনেই থকাতকে মোবাইলবোৰ চাই থকাতকে কিতাপ এখন পঢ়ো কিবা এনে কিবা নজনা কথা এটা বেলেগৰ পৰা জানিব চেষ্টা কৰক সেইবোৰ নাই, মোবাইলটোৰ সামাজিক মা ধ্যমত সোমাই যোৱাৰ ফলত বহুত দুৰ্বল হৈ গৈছে মগজু বিলাক।
সেইটোৱে ন তুমি এতিয়া সামাজিক মাধ্যমটো তুমি যিমান ব্যৱহাৰ কৰিবা তুমি নিজকে সিমানে তুমি এনেকোৱা লাগিব যে মই এ মই একো কৰিবই পৰা নাই জীৱনত। মই সেইকাৰণে কৈ আছো সামাজিক মাধ্যমৰ পৰা যিমান দূৰত থাকিবা তোমাৰ কাৰণে সিমানেই ভাল। পৰাপক্ষতে তুমি সামাজিক মাধ্যমত থাকিবই নালাগে।
উম সেইটো কথা হয় বাৰু।
এই তোমাৰ আমাৰ হেৰি তোমাৰ এই পেপাৰ এখন আছে আমাৰ বিষয় এটা আছে তোমাৰ সামাজিক মাধ্যমৰ ওপৰত তোমাৰ গম পোৱা নহয়?
অঁ পাওঁ পাওঁ।
সেই বিষয়টোৰ ওপৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে বেছি ভালকৈ জানিব চাগে আমাতকৈ ন।
সেইসকলৰ সেইটো মুখ্য বিষয় ন আমাৰতো সেইটো মুখ্য বিষয় নহয়।
না নেইনে মই তোমাক কথাষাৰ ক'লো কাৰণে সেই বিষয়টো আমাৰ ঘৰৰ ওচৰ বহুত কেইজন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ চাগে বিষয়টোৰ ওপৰত বহুত খিনিয়ে জ্ঞান আছে।
নিশ্চয় আছে কাৰণ তেওঁলোক তেওঁলোকে তোমাৰ সেই বিষয়টোৰ ওপৰত অধ্যয়ন কৰি আছে আমিতো তোমাৰ অকমান মানে আমিতো তোমাৰ ইমান খিনি অধ্যয়ন কৰা নাই নহয় আমি তোমাৰ জাষ্ট মানে মাত্ৰ তোমাৰ অ অকনমান যিখিনি আমাক প্ৰয়োজনীয় সেইখিনিয়ে অধ্যয়ন কৰি আছো।
অ' তোমাৰ সেই বিষয়টো লৈ যে তোমাৰ পঢ়ে যে তেওঁলোকে এই বিষয়টো লৈ পঢ়ি তেওঁলোকে অতীত কালত কি হ'ব মানে কি হোৱাৰ সুবিধা থাকে বাৰু?
ভৱিষ্যত কালত ভৱিষ্যত কালত তোমাৰ তেওঁলোক আমাৰ ভাল ভাল বিষয়া হ'ব পাৰে যেনে তোমাৰ এ তোমাৰ ধৰা হ'ল তোমাৰ হেৰি হ'ব পাৰে এইটো এ এইটো তোমাৰ কি নাম আছিল
কিবা হেল্ল'! হেল্ল'!
হেল্ল'!